হেল্ল'!
হেল্ল'!
শুনিছেনে?
হেল্ল', অ', শুনিছো, শুনিছো বন্ধু, অ', শুনিছো বন্ধু, হেল্ল'
কি কৰি আছা বন্ধু? হেল্ল'!
অ', ভালে তোমাৰ কি, তুমি কি কৰি‌ছা?
বাকী খানা পিনা খালা?
নাই থোৱা হোৱা নাই মানে, ব্যস্তত মানে যায় হেৰিয়ত কাম
হয়, হয়, হয়, হয়। মই খালো ৰ'বা। মই খা-খাই কেনে এনে শুই আছো ৰ'বা। হেল্ল'! শুনিছানে ঔ?
অ', শুনিছো শুনিছো শুনিছো।
অ', অ', শুনা শুনা। মানে অ', হয় শুনিছো।
ৰাইট
তু- তুমি মানে
অ', মই এইটোৱে কৈ আছো মানে, খাই লৈ তই আহ। এ বহি আছো।
তুমি যে মানে এনেকুৱা শুনিছো, যে ভালকে ৰাখিব লাগে তুমি মানে কি ভাবা? কেনেকুৱা ৰাখিব নালাগে মানে।
ইমান খুন মানে মই মানে ভাবো আৰু মানে, তুমি যেনেকে ইনভাইৰনমেণ্ট পাৰ চব বস্তু খুন আহে তোমাৰ ফল হয়লে নহ'লে চব্জিবোৰ চব ইনভাইৰমেণ্ট প্ৰাহে। তোমাৰ ইনভাৰমেট নাথাকিলে তোমাৰ দেখোন নহবই মানে। কিহৰ ইনভাৰমেণ্ট তোমাৰ গাচিবোৰ আহি যায় তোমাৰ তিখুন চব ইনভাৰমেণ্ট পৰা আহে। তোমাৰ ইনভাইৰমেন্ট মানে তুমি ভালকে নাচাইত পাৰা তুমি আহ মানে নাচাকে প্লাষ্টিকখন পেলাব, কিবা নাচাব ইনভাৰমেণ্ট এ ভালকে নাচা নাচালে তোমাৰ ইনভাৰনমেন্ট খতম হ'লে আগত যায় পেলে তুমিও খতম হৈ যাব এইটোৱে আৰ'।
হয়, হয়। ঠিকে কৈছা বাৰু তুমি। মই ভাবো যে এনভাৰনমেন্ট মানে আমাৰ নিজকে পৰিচয় দিয়া প চব মানে ভাল এনভাৰণমেন্ট ৰাখিব লাগে, ভাল মানে আশ পাশটো ভাল ৰাখিব কাৰণে নিজৰ মানে ভাল পৰিচয় দিয়া প্ৰথম কাম। তাৰ উপৰিও তুমি যে ক'লা তুমি ক'লে যে গছ ৰাখিব লাগে। অ' উ গছ ৰাখিব লাগে তাৰ পিছত তোমাৰ গছ ৰুব লাগে। মানে গছে আমাক মানে এনভাৰমেন্টটো গ্ৰীণ কৰি ৰাখে ন, মানে সেউজীয়া কৰি ৰাখে ন'।
উম, থিয়ে মানে। ফিউজাৰ কৰি ৰাখে মানে। ইনভাৰখন নাথাকিলে মানে তোমাৰ হয়তো তোমাৰ
আজি-আজি কেলি দে আহ আ-আজিকালি মানে দেখা পোৱা যায় মানে বহুত মানুহে গছ কাটি আছে হয় নে নহয়? বিভিন্ন কাৰণত। ধৰ বিভিন্ন কাৰণত মই ভাবো গছ কাটিলে কৰক কৰো গছ আৰু- এক্সট্ৰাকৈ ৰুই দিব লাগে মানে, কাটিলে কাটক। চ' মানুহৰ, হয়। হয়-হয়, ঠিকে কৈছে, এটা কাটিলে দহটামান লগাব লাগে ঠিকে কৈছে।
বাৰু তুমি কি কি ভাবা মানে কিহৰ-কিহৰ কাৰণত মানে এনভাইৰণমেন্ট পলিউচন হয়। মোৰ মতে তো- তোমাৰ ধৰা প্লাষ্টিকৰ কাৰণেও হয়। তাৰ পিছত তোমাৰ আজিকালিটো উপৰিও হয় মানে। বেয়া, তাৰপিছত- এনেকুৱাই মানে, তোমাৰ তুমি কি ভাবা?
মই এইটোৱেই ভাৱো লাষ্টত তুমি যে তাই গছৰ কথা ক'লে। মানে গছখন মানুহ বিলাক লগাই দিবতো দে মানে দহটা মান লগাই দিব। লেকিন আচল হয় মানে চাবাই লাগে মানে তোৰ গছখন মানে তুমি। তুমি গছ লাগালে মানে নহয় মানে, কি কৰে গছতটো তুমি খালি লগাই দিলে লেকিন- এইটো নাচালে মানে এইটোতো মৰি যাব। এদিন-দুদিনতে এইটোয়ে কথা আৰু। পাছত অ', আৰু কি হৈ যায় মানে তোমাৰ- তুমি প্লাষ্টিকৰ কথা ক'লা প্লাষ্টিকৰ কথা লগ প্লাষ্টিক বিলাকো মানে তুমি য'তে-ত'তে পেলালে- এইটো প্লাষ্টিকৰ শেষ নহয় এইটো প্লাষ্টিক কাৰাৰে তোমাৰ এইটো মাটি খানি বিলাক অ' বিয়া হৈ যায়। আৰু তোমাৰ বেলেগ কথা কি হয় মানে তোমাৰ যেনেকা- তুমি আজিকালি কি হয় মানুহবিলাক অ' যেনেকা পাহাৰ-পাহাৰ কাটি আছে। পাহাৰ-পাহাৰ কাটি আছে, পাহাৰ-পাহাৰ কাটি থাক তাৰ মানে কি তোমাৰ গাছি বিলাক কাটি আছে মাটিবিলাক লুজ হৈ আছে, মাটি বিলাক লুজ হৈ যোৱা কাৰণে মানে- দেখা ন' বৰুৰ্ষণ আহিলে, বৰুৰ্ষণ আহ' মাটিবিলাক কিবা শ্লিপ হয়। শ্লিপ হৈ যায় একেবাৰে। কি আগতে কিবা গাছি বিলাক গাছবিলাক ধৰি ৰাখিছিলে। ধৰি ৰাখিছিল, গাচি খুলি নাই- ত'টো ধৰি ৰখা বস্তয়ে নাই, ত' সেইকাৰণে মাটি বিলাক বৰষুণ আহিলে পিচলি যাই আৰু। এইটো শ্লিপ - পাহাৰখন তলত নামি যায় আৰু, এনেকে কৰি-কৰি তোমাৰ নদীবলাক ডাঙৰ হৈ যাব। ডাঙৰ-ডাঙৰ হৈ পিনে তোমাৰ মাটি খিনি মানে কি হৈ যায় মানে এইটো পৃথিৱীত- মানে মাটিবিলাক কম আছে, পানীতো বহুতটা আছে। মা- আঁহ', ছেভেন্টি ফাইভ মান মানে তোমাৰ পানী হয়, ছেভেন্টি- ফাইভ না এইটী মানে, খালি তোমাৰ টুৱেন্টি-টুৱেন্টি ফাইভ পাৰ্চেন্ত মাটিখন আছে। তাৰপাছত তোমাৰ মাটিখনে অঁ', ছেভেন্টি ওৱান মানে- তোমাৰ মাটি যিমান কম আছে- তুমিতো মাটি পানীৰত গ'লি থাকিলে, গ'লি থাকিলে তোমাৰ মাটি খনি সময় আছে, তাৰপাছত ছত এনেকা যায়-যায় যে এ- টাইম আহিব। কি মানে তোমাৰ মাটিখন নাথাকিব অ' সৰুকে-সৰুকে এটা- আঁহ', ন'শ লৈ পেলাই পানীত ঘূট থাকিব লাগিব।
হয়-হয় তুমি ঠিকে কৈছা বাৰু। মানে এনভাৰনমেন্ট মানে ভাল- কে ৰাখিব লাগিলে এইটোয়ে মানে আমি অ' প্লাষ্টিক কমকে ইউজ কৰিব লাগিব। যিমান পাৰো পেপাৰ ইউজ কৰিব লাগিব আঁহ' তাৰপিছত- তোমাৰ জাবৰ-জোথৰ আমি- ড্ৰেইনত নেপেলাই কাৰণে মানে এ' ড্ৰেইনৰ এটা এনভাৰমেন্ট হয় ন' ৰাস্তা- তাৰ মানে এনভাৰণমেটটো বেয়া হয়।
ড্ৰেইন ড্ৰেইনৰ ৰ', ড্ৰেন ড্ৰেনৰ বস্তু কেইটাও মানে আমি আ মানে কুকুৰে খায়।
উম ঠিকে কৈছা।
হয় নে নাই? আমি অলপ চ' ভা-ভাবি- ভাবিব লাগে। মানে গছ-গছনি ৰুলেও নহয় তুমি গ-গছিন ৰুলে নহ'ব ভাল কৰিব লাগে, তাৰপিছত তুমি যে কলা মানে ইয়া আহ মানে আজিকালি পাহাৰ কা
হয় নে নাই? পাহাৰ কাটি কাটি ঘৰ বনোৱা
উম শুনিছো, শুনিছো অ' পাহাৰ কাটি কাটি উম, পাহাৰ কাটি কাটি ঘৰ-চৰ বোৰ বনায়। মানে পাহাৰ বিলাক মানে তোমাৰ অ' শুনিছোঁ। উম', ঠিকে কৈছা তুমি মানে পাহাৰ কাটি অ' শুনিছোঁ মই এইটো কৈছোঁ, মানে তোমাৰ পাহাৰ কাটি কাটি ঘৰবোৰ বনোৱা হয়। ঘৰ বনাও তুমি খালি মানে এটা জাগাতে বনাই আছে ঘৰখন। নিজৰ আগৰ িকবা কাৰে ভাবিলে তুমি এইটো পাহাৰ কাটাত টো তোমাৰ ঘৰ-তৰ গুচি যাব মানে তুমি অলপ টাইম ঘৰত থাকাকে বনাইছে, তোমাৰ এইটো ঘৰো নাথাকিব
ঠিকে কৈছা। পাহাৰ কাটি কেনে ঘৰ বনালে কি হয়, পাহাৰটো তোমাৰতো নিজৰ মাটি নহয় ন?
অ',
তাকে তো নিজৰ মাটি নহয় গভাৰমেন্টৰ মাটি গ গভাৰৰ্মেন্টে আজি যেতিয়াই ক'ব তেতিয়াই খালী কৰি দিব লাগবো, চ' পাহাৰ কাটি ঘ-ঘ পাহাৰ কাটি কেনে ঘৰ বনাই কাৰণে মোৰ মতে উচিত নহয়। এইটো ইচ্ছা এইটো কৰিলে পাহাৰো পাহাৰৰ মাটিও কমি যায়, তাৰ পিছত পাহাৰেও কমি যায়। মা মাটি কমি নাযায় বাৰু মাটি কেইটা বেলেগ জাগাত মই ভাবোঁ যে খ-খ', ক-কটা বন্ধ কৰিব লগা আৰু আজি কি দেখা যায় ভুনিকপৰ ফলত তোমাৰ আহ' পাহাৰৰ পৰা মাটি খহি পৰে। বা পাহাৰৰ পৰা মাটি খৰি খহি পৰে। বা বিল্ডিঙত বা পাহাৰত বনোৱা বিল্ডিঙত মানে আ ফাক হৈ যায় বিল্ডিঙৰ আৰু ৱাল ফাক হৈ যায় ফাকা ফাকা হৈ যায় মানে ফা ফাটি যায়। চ' এইটো নো কিয় হয় মানে উম উম মাটি ভাল থাকে ন পাহাৰৰ উম পাহাৰ কাটি বিল্ডিং বনোৱা এইটো মানে ইয়া টাইপ কাপ মানে, এই মানে বেছি মজবুত হয় বস্তুটো মানে। মানে চা আৰু বস্তুটো মানে এ পাহা- পাহাৰত মানে বিল অ' যিমান ঘৰবোৰ আছে তুমি চাবা, হয়। এ, মাটি খহিলে ঘৰটো পৰি যায়।
নহ'লে কিবা হয়, আজিকালি বহুত বহুত নিউজত দেখাই দেখাই পোৱা যায় যে উম' পাহা পাহাৰ কাটি মাটি খতি পৰি খহি কেনে ভূলিকম্পৰ ফলত। অ ইয়া পৰি গৈছে। কি কয়? অ কি কয় এইয়া, উম ভূমিস্খলন হৈছে ভূমিস্খলন ভূমিস্খলন বুলি কয়।
উম' ভূমিস্খলন ভূমিস্খলন।
ভূমিস্খলন হয় তেটো কি হয় মানে মাটি খহিপৰে চ' মই এইটোয়ে ভাবো চ মই মানুহ, টিকা এটা বন্ধক। পাহাৰ কাটা পাহাৰ কাটি ঘৰ বনোৱাতকৈ বেলেগ জেগাত মাটি লৈ কেনে, হয় নে নাই মানে মানে উম মাটি কিনিব যদি আপোনাৰ ক্ষমতা আছে চ' বেলেগ জাগাত মাটি পাহাৰ, কা পা কাটি বনোৱাত। কে চব বেলেগ জাগাত মাতি বনাই কেনে বনাই থাকিব লাগে। হয় নে নাই তেতিয়া পাহাৰটোও ছেভ হয় তোমাৰ। তাৰপিছত পাহাৰত থকা জন্তুও ছেভ হয় মানে চোৱা পাহাৰ কাটিলেই, এতিয়া হাতীবোৰ ক'ত থাকে পাহাৰতে থাকে।
অ' ঠিক আছে।
তুমি তুমি যদি এ তুমি যদি পাহাৰটোয়ে কাটি দিয়া। চ' তোমাৰ হাতীটো ক'ত যাব ৰাস্তাত ওলাই আহিব। ত আজিকালি এইটো কাৰণে দেখা পোৱা যায় হ হাতী ৰাস্তাত ওলাইছে কিবা কৰিছে। চ' এইটোয়ে মানেই মই এনভৰমেন্ট মানে এনভাৰমেন্ট ভাল ৰাখিবৰ কাৰণে, মানে নি প্ৰ প্ৰকৃত মানে, পইন্টো হল নিজকে নিজে আগত ভাল কৰিব লাগিব তাৰপিছত, তুমি বেলেগৰতো ভাল কৰিবা।
ঠিকে কৈছে অ এতিয়া প্ৰকৃত নিজকে আগত ভাল কৰিব লাগিব আৰু, কিন্তু তুমি নিজকে ভাল নাৰাখিলে তুমি কাক শিকাব পাৰিব।
হয় তুমি যদি ভাল নাথাকা তুমি কাক শিকাবা।
উম উলটাই ক'ব মানা তুমি নিজে ন পেলাও আমাক কৈ আছা তুমি উল্টা।
অ তুমি নিজে বেয়া আৰু মোক কৈ আছা এনেকুৱা কথা। চ' এইটোয়ে এনভাইৰমেন্ট এনভ আজিকালি, দিনত মানে এনভাইৰনমেণ্ট এনভাইৰনমেণ্ট বহুত। বহুত অ মানে ভালকে ৰখা নহৈছে মানুহে মানে ৰখা ৰাখা। খাই নাই ভালকে চ ৰাখিব লাগে মোৰ মতে আৰু,
অ মোৰ মতেও ৰাখিব লাগে কিন্তু মানুহ বিলাক মানে কি হৈ গ'ল মানে। আজিকালিতো তোমাৰ পেচাৰ লবি হৈ যায় মাটিৰ লবি হৈ যায়। সেইকাৰণে মানুহ মানুহবিলাক কিবা হৈ গল ৰাখা নহয়।
হয় হয় ঠিকে কৈছা। ঠিকে কৈছা এইটোয়ে এন ভেন, এনভৰমেন্ট আহ ভালকে ৰাখিবৰ কাৰণে তোমাৰ গছ গছনি ভাল কৰিব লাগে সেইটোয়ে। গছ গছনি ৰুৱাৰ আগত, ত তোমাৰ প্ৰথম পৰিচয়টো হ'ল তুমি কেনে। তুমি যে বেলেগক কিবা এটা শিকাবা তুমি নিজে কেনে।
উম এটোয় মানে তুমি, তুমি নিজৰ আগত চাব লাগে মানে তুমি নিজক শিকা ন আগত তুমি বেলেগ কেনেকে শিকাব পাৰা কি মানে, এইটো কৰিবা এইটো কৰিবা আৰু নিজকে তুমি নাছাৱা কে।
হয় হয় ঠিক আছে বন্ধু ৰাখিছো দেই।
অ অ দে মই ৰাখিছো দে হ'ব দে ভাল লাগিল তোমোক কথা পাতি।
অ অ মোৰো ভাল লাগিল কথা পাতি।
অ যে,